হেল্ল'।
শুনি আছা?
এনে আছো তুমি?
মইও এনেই আছো।
খাইছা আহ খাইছা তুমি খালা?
ময়ো খালো, কিহেৰে খালা আজি?
আজি মাছ দি খাইছো, তুমি কি দি খাইছা?
মই আজি আলু পিটিকা
কেইটা বজাত খাইছা? হয় ঘৰতে আছো অলপ দেৰি পিছত শুই আছো ভাত খাই কেনে অলপ দেৰি পিছত ওলাই যাম। অলপ খোজ চোজ কাঢ়ি আহিম। আবেলি উলাই নোযোৱা ক'তো? আবেলি উলাই নোযোৱা ক'তো?
যাওঁ এনেই ঘৰৰ আগফালে অলপ খোজ কঢ়ি আহো। তুমি যোৱানে?
ময়ো যাওঁ বাতৰ ফালে যাওঁ অলপ।
লগৰ কেইটামান আছে যে সিহঁতক লৈ অলপ খোজ‌ কাঢ়ি ঘূৰি আহি যাওঁ।
নে তোমালোকৰ ঘৰত এইবোৰ পাচলি তাচলি লগোৱা নে? গছ তচ আছে নে?
অ', মই বহুত পাচলি লগাওঁ ঘৰতে। মই এবাৰ কোমোৰা লগাই উৰহি তাৰপিছত ভাতকেৰেলা জিকা এইবিলাক মই নিজে লগাইছো ঘৰতে।
অ'।
ৰঙালাও পানী লাওঁ। চব লগাই মই এইবিলাক লগাই ভাল পাওঁ যে। লগাই দিওঁ।
বিক্ৰী কৰা নে এনে ঘৰত
নাই নাই বিক্ৰী নকৰো। মানে চবকে দিওঁ ওচৰে পাজৰে নিজেও খাওঁ। নিজে খোৱাটোৱে হৈ যায় ধৰা।
অ'। এনেই তুমি উৎসৱ সুৎসৱ ভাল পোৱা নে? ফেষ্টিভেল!
ভাল পাওঁ ভাল পাওঁ। মই চব ভাল পাওঁ ধৰা বিহু আছে আমাৰ পূজা ঈদ। চবতে মোক ফুৰু ভাল লাগে, বিহুত পিঠা চিঠা বনাওঁ।
উম, কি উৎসৱ চবতকে বেছি ভাল পোৱা?
মই মই দিৱালীটো ভাল পাওঁ। পাওঁ বেছি ফটকা চটকা ফুটাই লাইট চাইট জ্বলাই। পোহৰ কৰি ভাল পাওঁ।
আৰু তোমালোকৰ ফালে কি মই বিহুত টো ভাল লাগে মোৰ বেছি।
অ',
তোমালোকৰ ফালে কি কি উৎসৱ পালন কৰে?
আমাৰ ফালেতো চবে কৰে বিহু কৰো আমি পূজা তাৰপিছত ঈদ চব পালন কৰোঁ। বিহুত ভাল লাগে বিহুত যে বিভিন্ন ধৰণৰ পিঠা বনাই ঘৰত। তিলৰ পিঠা লাৰু।
আৰু এইবোৰ প্ৰগ্ৰাম চগ্ৰাম পাতে বিহু নাচ
বিহু হয় চাব যাওঁ ভাল লাগে।
এইবোৰ বিহু চিহু গাঁৱৰ মানুহ বিলাকে মিলি পাতে যে
এ এইবাৰো পাতিছিলে আমাৰ ওচৰতে। আমি গৈছো গৈ কিনে চাইছো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বিলাক হয় ভাল লাগে
অ', এনে হৈ থাকিলে, অ', মই যাওঁ মোৰো ফেষ্টিভেল বহুত ভাল লাগে।
অ',
বিহুত কি কি পিঠা বনোৱা?
নাৰিকলৰ পিঠা
আৰু দেৱালীত ফটকা ফটোৱা? মই পিঠা, এই নাৰিকল দি যে বনাই নাৰিকল দি পিঠ নিচিনা সেইটো পিঠা ভাল লাগে।
অ',
তুমি কি পিঠা ভাল পোৱা?
নাৰিকল ভৰা তেল খাই খাই ভাল পাওঁ
হয়, হাঁ?
চিতৈ পিঠা পোৱা
খাওঁ ইমান এটা ভাল নাপাওঁ। ইমান এটা ভাল নাপাওঁ।
অ',
হেল্ল' পিছত অ', পূজা তুজা হলে পূজাত যোৱা?
যাওঁ পূজা চাবলৈ যাওঁ ভাল লাগে। জেলেপি খাওঁ ফুৰু অ', জেলেপি খাওঁ যে আৰু মই লগৰ বিলাকৰ লগত ফুৰি চুৰি পিছত আহোঁ।
তুমি কি খাই বেছি ভাল পোৱা?
মই কি নে মিঠাই চিঠাই এইবিলাকৰ।
মিঠা বা টেঙা বা যিকোনো
ভিতৰত মই জেলেপি খাই ভাল পাওঁ তাৰপিছত আহাৰৰ ধৰ ভাত চাত এইবিলাকৰ ভিতৰত দালি ভাত বেছি ভাল পছে না তুমি?
মইতো মই মাছ ভাল পাওঁ মাংস ভাল পাওঁ ভাত চাতৰ সেইবোৰ খোৱাৰ ভিতৰত পিছত আৰু ৰৰুম মিঠাই মিঠাই ৰসমলাইটো বেছি ভাল পাও
আ চম খাই ভাল পাও মই
অ', ভাল লাগে এইটো ময়ো ভাল পাও এনেই তুমি মিঠা বস্তু বেছি বাৰ পোৱা নাই প পৰজাতীয় বস্তুবোৰ
মই মিঠা ভাল পাওঁ ফা্ষ্ ফুট ইমান মই নাখাওঁ ভাল নালাগে ম তত মই বেয়া পাওঁ ধৰে মানুহে যে চিকেন পকৰা তাৰপিছত এই চাওমিন চাও চাও এইবিলাক মই নাখাওঁ তয়া পাওঁ
আহ,
ফাষ্ট ফুডৰ ভিতৰত ধৰা এটা ভাল পাওঁ কি জানানে এই চিঙৰাটো যে চামোচাটো যে চামোচাটো চাটনিৰ লগত খাই ভাল পাও আৰু বেলেগ একো ভাল নাপাওঁ মোৰ ভাল নালাগে ফুচকা ফুচকা এইবলাক মই নাখাও নাই নাখাও বেয়া পাও ম কণ লাগে মোৰ আহ,
আচক্ৰীমখন
আইচক্ৰীমো খাওঁ মই ভেনিলা আইচ ক্ৰীম তাৰ পিছত এ ষ্ট্ৰবেৰী আইচ ক্ৰীম ভাল পাওঁ আকৌ এটা ডাবৰ আইচ ক্ৰীম ওলাইছে যে সেইটোও ভাল পাও এক তোমই চকলেট আইচ ক্ৰীম খাই বেয়া পাওঁ একদম বেয়া পাও
অ', বিৰিয়ানী খাই বাৰ পোৱা নে নাই?
বিৰিয়ানীৰতটো ধৰা অপচনেল মাজে মাজে খাই ভাল পাও কেতিয়াবা খালে ভাল পাওঁ কিন্তু এনেই হলে ভাল নাপাও মই এতিয়া কিছুমান ৰেষ্টুৰেণ্ট আছে বহুত টেষ্টি বনাই আৰু কিছুমানে যে ভাল নালাগে খাবলৈ কিবা বগা বগা খিনি সিজে যেন তেনেকুৱা লাগে যে মই মাল নাপাও উ,
এনেে মই ফাষ্ট ফুড খাই ভাল পাও ফুচকা খাও মানে চাওমিন ইগ্ৰো পিছত ধৰা চিকেন কৰা ম খাই ভাল পাও মমো পিজ্জা টো কিন্তু খাই বাৰ নাপাও
ম একদম বেয়া মই মানে কি জানা ঘৰৰ বনোৱা খাদ্যবিলাকহে বেছি ভাল পাও ধৰা ঘৰৰ পিঠা ঘৰৰ লাৰু আৰু তাৰপিছত ঘৰত বনোৱা খাদ্য যিয়ে হওক মই ভাল পাও কিন্তু বাহিৰৰ বস্তুটো মই ইমান ভাল নাপাও আৰু নাখাও মই বাহিৰৰ পৰা কিনি খালে মোৰ দাৰা মই ধৰা বাহিব কিনা বস্তু ধৰা মিঠাইৰ ভিতৰত কিছুমা মিঠাই ভাল পাওঁ চম চম চলিপি এইবিলাক।
হয়।
বেছি বাহিৰৰ বস্তু ইমান বেছি ভাল নাপওঁ।
পিছত এই টেঙা বা খাই ভাল পোৱা নাই নাই?
কি কলা? টেঙা খাও মছ মাজে মাজে টেঙা খাওঁ। টেঙা ভিতৰত তেতেলিজে চিটো টেঙা ম ভাল পাওঁ।
তকেনো।
হয়, তেঁতেলী চাটনি মই খুব ভাল পাওঁ।
আমাৰ ঘৰতে ধৰা টেঙা আছেতো টেঙা ধৰা আমাৰ ঘৰত জলপাই আছে কৰৰু দই আছে। ছে।
হয়
তাৰপিছত ঔটেঙা আছে।
উম।
ৰবাব টেঙা আছে, আমাৰ ঘৰতে বহুত ধৰণৰ টেঙা আছে।
অ'। এ জলা খোৱা? তুমি কি জ্বলা খাই ভাল
জ্বলাও ভাল পাওঁ মই, মই জ্বলা ভাল পাওঁ।
আছাৰ তছাৰ খোৱা নে নাই?
আ চা মই নিজে বনাও ভোট জলকীয়াটো যে। ভোট জলৈকীয়া আছাৰ মই নিজে ঘৰতে তেবা মান মই ভাতৰ লগত সদায় অলপ অলপ খাই থাকোঁ।
অ' কি আছাৰ বেছি ভাৰত পোৱা?
মই ভাতৰ লগত মিক্সাৰ আচাৰ ভাল পাওঁ। তাৰ পিছত আম-আমৰ আচাৰটো ভাল পাওঁ ভাতৰ লগত। বোত জলকীয়া আছাৰ ভাল পাও, তুমি কি কি ভাল পোৱা?
মই তেতেনে আচাৰটো খাই ভাল পাওঁ বগৰী খাই ভাল পাওঁ। আৰু পাতৰ লো মিক্সা চাক খাই ভাল।
অ'।
তুমি নিজে আচাৰ বনোৱা, কি কি আচাৰ বনোৱা?
মই ক'লো নহয় যে মই আমৰ আচাৰ বনাও জলফাই ভোট জলকীয়া এইবিলাক ঘৰতে বনাওঁ। বনাই কিনে ভাতৰ লগত খাওঁ দালি ভাত হলে। ম অ খাই দিওঁ, নিমুটেঙা আচাৰ বনাওঁ।
উম। বগৰী আচাৰ নবনুৱা?
অ', বগৰী আচাৰো বনাওঁ।
তোমালোকৰ ঘৰৰ বগৰী?
হয় আমাৰ বগৰু গছো আছে, কেইবাটাও গছ আছে আমাৰ ঘৰত। বগৰী।
উম।
তোমালোক ঘৰত নাই?
আমাৰ ঘৰত আছে এটা।
অ'। নুইছা পাবঞ্চলৰ পৰা কেতিয়াবা।
অ' এইবোৰ গলে আনিব লাগিব।
শুকাইো থৈছো বুজিছা নে ইমান ডাঙৰ চালনি এখনত শুকাই কেনে ওলমাই ৰাখিছোঁ।
অ', আৰু এদিন গ'লে আৰু এদিন গ'লে তোমাক ফোন কৰিম দি
আহ আহিলে লৈ যাবা। কদৈ টেঙা লৈ যাবা এতিয়া আমাৰ ঘৰত গছত কদৈ টেঙা ওলমি ওলমি আছে।
অ', মিঠা নে টেঙা?
ইমান টেঙাও নহয় ইমান মিঠাও নহয় মানে মিডিয়াম।
এতিয়া কি ঘৰতে আছা?
অ', ঘৰতে আছো।
বতৰ কি এতিয়া ৰ'দ ৰ'দ দিছে নে
নাই নাই এতিয়া ৰ'দ দিয়া নাই। মানে আছে অলপ বৰষুণ বৰষুণ ভাৱ তেনেকুৱা।
অ'।
হ'ব তেনেহ'লে হা।
অ', হয় ঠিক আছে দিয়ক।